শুনিছানে? অ'! শুনিছোঁ, শুনিছোঁ। ভাত খালা নাই?
ভাত খালোঁ, খালোঁ। খালোঁ, খালোঁ। কি কৰি আছিলা?
মই ওলাই আহিছিলোঁ অলপ এনে।
অ'! এ, মাংস আনিছিলে।
উম!
উম! মাংস অলপ খুজি আঁ বাকি কি খাব নো।
অ'!
ক'ত ওলাই গৈছা?
মই এনে, এইফালে দলঙৰ ফালে ওলাই আহিছিলোঁ।
অ'! অকলে নেকি?
অকলে, লগৰ কেইটা আহিছিলে।
উম! ৰাতি, ৰাতি ঘূৰি ফুৰিছা যে বেয়া কথা আকৌ।
এনেই অলপ, ভাত চাত খাই ওলাই আহিলোঁ অলপ। গৰম পৰিছে। উম! উম! উম! বতৰ ঠিকে থাকে বাৰু বৰষুণ দিব লাগে।
আমাৰ ফালেও বৰষুণ দি আছে।
বৰষুণ দি আছে নি?
বৰষুণ মানে, দিছিলে এতিয়া দিয়া নাই আকৌ দিব।
আজি দিনটো বৰষুণ নাই। এতিয়া চাগে দিব চাগে অলপ। অ'! অ'! ওহোঁ এইফালে অকণো বৰষুণ নাই, আজিৰ দিনটোত বৰষুণে নাই।
নাই দিয়া নি? আমাৰ ফালে বৰষুণ দিছে আবেলি সময়ত পুৰা গাজি
চাও ডিষ্টেঞ্চটো বাৰু কিমানমান হ'ব। সেইখিনিৰ পৰা সেইখিনিলেকে। তোমালোকৰ সেইফালে বৰষুণ দিছে। আমাৰ এইফালে বৰষুণ নাই।
সেইটোৱে ত' বৰষুণ তাকে, আমাৰ ফালে গাজিছে বতৰটো।
উম! তাৰাপা এতিয়া, কেতিয়া যাবা গুৱাহাটী?
হা! আঁ তালে যাম চাগে ৰ'বা, অহা মাহত যাব লাগিব। এক পৰীক্ষাৰ সেইটো দিয়া নাই যে তাৰিখটো।
অ'! অ'! উম! মই ভাত হে আজি হেৰি বনালে, ডিম বনালে। তাৰপৰা ৰহৰ দালি বনালে। এ, ৰান্ধনী মই, ভাত মই বনাইছোঁ বাৰু।
কেলে?
মা নোৱাৰে। উম! উম! মইতো ভালেই বনাওঁ। খাই বৈ ওলাই আহিলোঁ অলপ।
এতিয়া অকলে গৈছে নে, লগৰ আছে কোনোবা?
আৰু লগতে এই ভাইটি দুটা আহিছে।
বাকী সিফালে যোৱাটো কেতিয়া ভাবিছা?
সেইফালে যোৱাটো তাকে হেৰি কি কৰো এতিয়া যাবতো লাগিবই এদিন বাৰু
মই সুধিম বাৰু যদি আছে তেওঁ
অ অ তুমি সুধি চাবা এবাৰ ভালকে আকৌ এবাৰ
মৰু চামভ
উম উম তাৰপৰা মই এইফালে ওলাই আহিছিলো দলঙৰ ফালে কাইলৈ ভাড়া এটা পাইছো তাকে ভাড়া দ মাৰিবলৈ যাওঁ নেকি লখিমপুৰলৈকে
ঠিকে আছে
লখিমপুৰলেকে
আহ
পঢ়া শুনা
কিমান দিন থাক এ নাই পঢ়াই ক'ত পঢ়িবা
এই ককা ঘৰত আচা নে যে সেই ঘৰত আছা
এয়াতে আছো ককা ঘৰত
অ অ অ
উম বাকী ভালে আছা
ভালে আছো আছো
ঘৰত ভাল নে কি
ঘ
ঘৰত ভাল? ভালে ভালে আছে আও।
মই যাম চাগে তহঁতৰ সেইফালে ৰবা।
কেতিয়ালে?
কাইলে যাম ছাগে তোমালকফালে মই।
কাইলৈ নাহিবা ৰবা। কাইলে আহিলে কাইলৈ নাহিবা আহিলে আহ পৰহিলে মানে আহিবা। কাইলে নাথাকিম চাগে।
নাথাকা নেকি ঘৰত,? অ অ।
অ কাইলে নাথাকিম চাগে।
এ অ এই
অ কাইলে নাথাকিম চাগে কাইলে মানে
উ উ
এফালে যাব লাগিব। চাওঁ যদি হয় যাম মান চাগে মানে।
অ অ উম।
দি ভালে থাকে
অ অ উম উ। মই চাগে কালিলে চাই লওঁ ল যদি লখিমপুৰ যাব পাৰো বাৰু। যাও বাও তেতিয়া
থকাকে থকাকে যাব নেকি?
নহয় নহয় এই দাদা এজনৰ কিবা হেৰি ম যাব
অ
উম উম। উম। আহ।
আ পঢ়া মেলা পঢ়া কিমান পঢ়িছা?
নাই পঢ়া নাই। হেৰি পঢ়া শুনাতটো কৰাই নাই তেনেকে একো।
এনেই চাগে পঢ়ি সমাপ্তই হ'ল?
কিয় বাৰু হম
পঢ়া চাগে সমাপ্ত সমাপ্ত হ'ল আপোনাৰ?
নাই নাই আৰম্ভই কৰা নাই। সমাপ্ত কেনেকে কৰিম?
অ অলপ সমাপ্ত কৰিলেই বা আজি মই সপোনটো দেখিছো আমাৰ লগৰ এজনে টেবুলৰ ওপৰত উঠি পঢ়ি আছে।
বাহ বাহ। পঢ়া আৰম্ভ কৰিদিলে এজনয়ে সপোনতে
সপোনতে কৰি দিলে।
নফালে কাৰেণ্টটো নাই কাৰেণ্টটো যোৱা- এতিয়া দুঘন্টা তিনি ঘণ্টামান হৈ গ'ল কাৰেণ্টটো নাই।
অ এ বৰষুণ দিব চাগে দেই বতৰো ভাল দেখা নাই।
উম বৰষুণটো দিব লাগে।
মই ফোনটো চাৰ্জ ইমান নিদিলোঁ।
আহ।
ভাত পানী
ভাত পানী খালো খালো।
উম কি কিমান দেৰি কিমান দেৰি
মই যাওঁ এ আহি আছো আৰু ঘৰৰ ফালে পামগে আৰু।
উম ক কেইটা গৈছা অকলে গৈছা নে দুটামান?
আছো দুটা দুই তিনটামান আছোঁ।
ঠিকে আছে ওলাই যাব মোৰ ইয়াত লগ চগো নাই হ'লে যে কবাত ওলাই যাবলে।
আহঁ। তাকে মই এনে ভাত পানী খাই অ ওলাই আহোঁয়ে সদায়। উম তাকে। অহ লগৰটোৱে বাইক এখন কিনিলে বাইকখনো চাবলৈ আহিছিলো।
কি বাইক?
এন এছ ফৌৰ হান্দ্ৰেড কিনিলে, চাইও আহোগৈ অকন।
এতিয়া চাব যোৱা নাই
এ চাই মেলি এনেকে ওলাই আহিলো দোকানৰ পৰা আহিলো গে এপাক দোকানৰ পৰা আহি ঘৰলে আহি আছোঁ।
দোকান চোকান খোলা আছে নে ইমান দেৰিলৈকে?
উম। আমাৰ মোৰ দোকান এখন খুলিছে তাৰপা দোকানখন ৰাতি বাৰটা এটালৈকে খোলাই থাকে।
বাহ ঠিকে আছে চোন
কে এই লৰালৈ
ইহ হে মানে আমাৰ‌ ইয়াত দো দোকানবোৰ দোকানবোৰ খুব বেছি নটা দশটা লৈকে থাকে আৰু।
অ আমাক খুলি দিছে তাৰপা এনে মানে কেৰমখন বহাই দিছে। ডেকা ল'ৰা বিলাকে কেৰম খেলি থাকেহি। উম।
ঠিকেই আছে।
উম।
ভালো লাগে তেনেকে খোলা থাকিলে।
উম ভাল লাগে ভাল লাগে গোটেই ল'ৰাখিনি লগ হৈ যায়। উম।
যদি তোমাৰ পৰীক্ষাটো আমাৰ এ অহা মাহৰ মাজত হয় হাঁ।
উম।
শুনিছা নাই ত আমি মই এক তাৰিখ মানে গুচি যাম চাগে আমি।
অ ময়ো সিমান মতে যাম যদি অহা মাহৰ মাজতে হৈ যায়, অঁ।
মানে কি ঘৰত থাকিলে পঢ়াই একচোট নহয় পঢ়িব মনে নেযায়।
অ এয়া দেখিছাই দেখোন মই আজিলৈকে মেলাই নাই মিলিম মেলিমকে ভাবি আছো তেনেকে, মেলাই নাই আজিলৈকে।
মোৰ তাৰিখতটো তাৰিখটোকাৰণে ৰখি আছো মই ঘৰত থাকিবও মন নাই মানে কি ঘৰত থাকিলে পঢ়াই নহয়। আহ
অ সেইটোৱে। এতিয়া কলেজ খনে কেতিয়াবা হেৰি কৰে, উম।
পঢ়িবলৈ মেলো পঢ়িবলৈ মনে নাযায়।
হৈছে মই আজি,
উম।
হৈ গ'ল। পঢ়িব মন নাযায় বোলো পঢ়িব মেলোহে মেলি পিনে সামৰি থৈ দিওঁ।
উম এ পঢ়িব মন নাযায় ঘৰত থাকিলে ক'ত পঢ়িব মন যাব।
উম সেইটোৱে।
এ তাৰিখটোৱে গম পোৱা নাই তাৰিখটো গম পালে আজৰি হ'লোহেতেন।
অঁ। উম আমাৰ ঘৰৰ ওচৰত দাদা এটা সাপে খুতিলে।
তাৰ পিছত।
অ এই মেডিকেল লৈ গৈছে বাৰু।
উম তেনেকে।
উ সেয়াই ওচৰত এনে ওলায় আহিছিলে ঘৰপা তলত এনেকে পৰি আছিলে সাপডাল হ'বলা। ঘৰৰ পৰা ওলাই আহোতে। ত আগতে সাপডাল পৰি আছিলে বোলে তাৰ পৰা গুচকি দিলে। এ এনেকে হে। খুটিলে অলপ বেছিয়ে হৈছে এতিয়া বিষখেনো মূৰত। পায়সেগে।
এটা মেডিকেল লগ গৈছে নেকি।
উম মেডিকেল লগৈছে ফেটি সাপ তাকো।
এ এতিয়া যে বহুত বেয়া ওলাই যাব সেইকাৰণে চাই চিতি যাব লাগে পুৰা।
উম সেইটয়ে এতিয়া জতে ততে দীঘল চীঘলে পৰি থাকে ন। উম। হ আহ।
তকে চাইলৌ মইও এইকেইদিন । কাইলৈ ঘৰত চাইলৌ ৰবা এ এফালে এফালে যোৱা কথা আ। যদি হয় যাম চাগে ককা লগত যোৱা কথা আছে। বতৰ ওপৰত ডিপেণ্ড কৰিব বতৰটো কেনেকুৱা আজি য হয় আহিবা মই যদি থাকো ফোন কৰিবা।
তাকে।
ক'ত যাবানো।
এই কলৈকো নোযাওঁ এনে অকণমান ঘৰত থাকি আমনী লাগিছে তেনেকে।
অ।
উ।
সেইটোও হয় বাও
তোলে এফালে গল উম।
হয় তাৰ লগৰ চবে ফোন চোন কৰি আছে নে।
তাৰ লগৰ ফোন কৰে বাৰু মাজে মাজে ফোন কৰে উম উম। নাই মানে - মানে মোৰ অনলাইন নাই। অই ফোন কৰাই নাই কালো।
উম মই কোৱা নাই বাও।
উম। খবৰ খাতি হলৈ লৈ থাকো মাজে- মাজে। উম।
মই কৰা নাই কাইলৈ মানে কৰিব লাগিব। সপোনটোৰ কথা কব লাগিব তেখেতক।
তাকেহে।
বাকী
আমাৰ নাম আমাৰ নামঘৰত কাইলৈ সকামো আছে উম ঘৰত ঠিকেই ঠিকেই। অ ঠিকে আছে চবৰেৰে বোলো। ওম।
তুমি কি এতিয়া ঘৰত পালাগে নে নাই গৈ আছা?
নাই গৈ আছো গৈ আছো পামগে আৰু।
কেতিয়া মানে কি কিমান দূৰ নো তোমালোকৰ দলংখন তাৰপা।
আৰু বেছি দূৰো নহয় দেৰ কিলোমিটাৰ মান হয়।
দুই কিলোমিটাৰ খোজকাঢ়ি ঠিকে আছে লগত। খোজকাঢ়ি মেলি যাব লাগে অলপ।
উম সেইটোৱে। তা কাইলে নামঘৰত ভাত পানী খাই আহিছো নামঘৰত। নামঘৰত বুলো কাইলে সকামো আছে।
অ কাম আছে নি?
উম
বাৰ্ষিক বাৰ্ষিক আছে নেকি?